হেল্ল'
অ ক'।
অ ব্যস্ত আছা নেকি?
নাই, নাই। কোৱাচোন।
অ এই তোক এটা কথা সুধিবৰ কাৰণে ফোন কৰিছিলোঁ।
অ ক।
এয়া মোবাইলৰ আমি যে এতিয়া ধৰা আজিকালিতো মোবাইল ইমান ব্যস্ত মানে কি আৰু ব্যৱহাৰ কৰা হয় ন ' অহ এতিয়া মবাইলৰ সুবিধা আৰু অস সুবিধা আ কিছুমান কবি নেকি?
উম, পাৰি মানে মোবাইলৰটো বহুত কেইটা সুবিধাও আছে তাৰ ভিতৰত অসুবিধাও আছে হয় নাই?
টো ক মানে
আজিৰ যুগত মোবাইল ফোন মানে জীৱনৰ বহুত মানে এটা গুৰুত্বপূৰ্ণ অংশ হৈ গৈছে। কাৰণ মোবাইল অবিহনে বহুত থাকিবও নোৱাৰে ধৰ এইটো কৰোঁনতেও মোবাইল লাগে, সেইটো কৰোঁনতেও মোবাইল লাগে অফিচৰ কাম এটাইতো হেৰি অনলাইনত দিবলৈও মোবাইল মানে মোবাইলৰ প্ৰয়োজনটো বহুতেই হৈ গৈছে দেচোন। আজিৰ জীৱনত। উম
বেয়া প্ৰভাৱ
উম, বেয়া প্ৰভাৱ মানে তই আকৌ কচোন কি কলি নুশুনিলো?
লাহ এতিয়া যে মোবাইল ইম্মান আজিকালি মানে সৰু ল'ৰা- ছোৱালীৰ পৰাই হওক বা সেয়া হক ডাঙৰেই হক আজিকালি মোবাইলটো এৰিবই নোৱাৰে ন' ত 'সেইযে মোবাইল যিটো প্ৰভাৱ পৰিছে মানুহৰ তাত সেই- সেই প্ৰভাৱটো তই ভাল বুলি ভাব নে বেয়া বুলি ভাব?
উম, কিছুমান ক্ষেত্ৰত মই ভাল বুলিও ভাবো কাৰণ চা এতিয়া দূৰত থাকা মানুহবোৰ যোনবোৰ তেওঁলোকত এতিয়া যোগাযোগ কৰিবলৈ বহুত সহজ হৈ পৰে মোবাইলত। মোবাইলৰ যোগেদি উম কিন্তু মানে এতিয়া মাত্ৰ মানে সেইটোৰ ভিতৰত মানে কেই ছেকেণ্ডৰ কথা পাতিব পাৰি আৰু। আৰু তাৰ কৰিও মানে মোবাইলে মানে কিছুমান পঢ়াৰ ক্ষেত্ৰতো অলপ মানে হেৰি কৰে প্ৰভাৱ পেলায়, ধৰ আগতে ল'ৰা ছোৱালীবোৰ বাহিৰত খেল- ধূলা কৰিছিল ধৰ মোবাইল নহলেও পঢ়া শুনাত অলপ মন দিছিল কিন্তু আজিৰ যোগ ত মানে ল'ৰা -ছোৱালী গালে মানে বাহিৰত খেলা আগৰ খেলা মানে বোৰ সেইবোৰ পাহৰিয়ে গৈছে বুলি ক'ব পাৰি এনি টাইম মানে গেমতে ব্যস্ত হৈ থাকে।
উম
পঢ়াখিনিতো সিয়তে মানে বহুত হেৰি হয় আৰু অহ ইয়াত আৰু ফোনত ধৰ অকল কথা পতাই নহয় ইয়াত ভিডিঅ' কলৰ জৰিয়তেও মানে মুখামুখি কি হয় কথাও পাতিব পাৰি দূৰৰ মানুহৰ সৈতে যাক উম যাক বহুত দিন দেখা নায় দূৰৰ আৰু যোনবোৰ।
অ', হয় বাৰু সেইটো হয় আৰু এতিয়া তই ভাবনে বাৰু মানে আমাৰ আজিকালি কি হৈছে অ', অহ মোৰ মতে আৰু দেই আজিকালি যিবিলাক সৰু ল'ৰা -ছোৱালী আছে তেওঁ মানে সৰু ল'ৰা -ছোৱাল আজিকালি আমাৰ দিনততো আমি দুই বছৰ যেতিয়া বয়স আমাৰ দুই বছৰ যেতিয়া বয়স আছে তেতিয়া আমাৰ ইমান অহ, মোবাইলৰ কথা আমি একো নাজানিছিলোয়ে তেত তেতিয়া মোবাইল ইমান নাছিলো বাৰু প্ৰচলিত নাছিল কাৰণ কিন্তু এতিয়া সৰু ল'ৰা -ছোৱালীয়ে ভাত খাওঁতেও বহুত তেওঁ খেলিওঁ তেওঁ তেওঁলোকক মানে মাক অকল যদি কিবা কাৰণত ব্যস্ত হৈ থাকে তেওঁলোকক মোবাইলটো দি মানে বহুৱাই থোৱা যায় ন ত সে তেওঁলোকৰ কৈ এতিয়াৰ পৰাই ধৰা তেওঁলোকেওঁ মানে আজিকালি মাক যে মাকহতে যেতিয়া মোবাইলটো দিয়ে। তেতিয়া এ ল'ৰা বিলাকেও কান্দা- কটা কৰে যে মোক লাগিবই লাগিব তেতিয়া দি দিয়ে মাকহতে। ত এই যিটো মানে আকুৰ গোজ বুলি কয় সেইটো এই দুই বছৰ তিনি বছৰ বয়সৰ পৰাই দেখিব পোৱা যায় কিন্তু তেওঁলোক যেতিয়া ডাঙৰ হ'ব তেওঁলোক আমাৰ বয়সৰ হব তেতিয়া তেওঁওলোকৰ কি প্ৰভাৱ পৰিব?
মানে অঁ চা এতিয়া বহুত মানে কেতিয়াবা মানে এতিয়া চা মইও কে কেতিয়াবা মানে অঁ মোবাইল বহুত বেছিকে ব্যৱহাৰ কৰি পাও মানে যোনটো মোৰ সময় নষ্টও কৰে ধৰ আৰু ইয়াৰ মানে ইয়াৰ অপকাৰো হ'ব পাৰে ধৰ মানে চকুৰ সমস্যা হ'ব পাৰে। বা মূৰ বিষ তাৰপা আৰু কিছুমান আজিকালি ব প্ৰায় ল'ৰা ছোৱালীকাল ৰা ল'ৰা ছোৱালী বুলি নকওঁ ডাঙৰ বোৰেও দে দেৰি দেৰি লৈকে ফোন চাই ত ৰাতি টোপনিৰ টোপনিৰো খ সমস্যা হয় ধৰ। তাৰ পৰা বিশেষকে মানে ৰা দেৰিলৈকে মবাই মোবাইল ব্যৱহাৰ কৰে কৰে যোনটো মানে বেয়া আৰু।
বেয়া অঁ সেইটোৱেই আৰু মোবাইল অঁহ অকল মোবাইল যে চকু বা এনেকুৱা নহয় স্বাস্থ্যৰ গোটেইখিনি মানুহ। খিক বা যিখিনি সে স্বাস্থ্য আছে গোটেই খিনিয়ে বেয়া কৰে।
স্বাস্থ্যৰ কাৰণেও বেয়া হৈ পৰে ধৰ টোপনি খতি হলে তো ধৰ এতিয়া, ভালকে টোপনি নামাৰিলে টো গা-চা বেয়া হ'ব আৰু চকু। চকুও যায়, মানে স্বাস্থ্যৰ কাৰণেও বেয়া দেচোন মোবাইল অধিক চালে।
অঁ সেইটোৱে, এতিয়া উ মোবাইলতটো অকল বেয়া বুলি নকওঁৱ কাৰণ ছাত্ৰ বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে মোবাইলতটো অঁ বহুত উপকাৰী হয়, তই সেইটো ভাবনে বাৰু?
উম ভাবো ধৰ মানে উম ইহঁতে মানে চা অঁ অঁ কিছুমান তেতিয়া বহুত দু দূৰত আছে হা টো এতিয়া আমাৰ ধৰি ধৰি লওঁ কৰোণা সময়তে। কৰুণা সময়তো আমাৰ বিদ্যালয়ৰ বোৰ গন্ধ আছিল ট তেতিয়া আমি জোনটো আমৰ চেভেন এইটৰ ক্লাছ- কৰোঁতা মানে জুন জোনটো জুন জুন যিমান ক্লাছত আছিলে আওঁ জতে ক্লাছ কৰী যাতে হতিক্ষতি নহয় তাৰ ফলত ইহঁতে অনলাইন ক্লাছ কৰিয়ে পিনে অনলাইন ক্লাছৰ ক্লাছৰ যোগেদিয়ে ইহঁতে উম- পাঠদান কৰাইছিল, তাৰ পা মানে শিখ শিক্ষামূলক উম তাৰ পিছত ছাত্ৰ ছাত্ৰী বোৰে শিক্ষামূলক ভিডিঅ চাবলৈ পায়। মানে বহুত আৰু ধৰ ইউটিউব আছে, ইণ্টাৰনেট। আৰু ইন্টাৰনেটৰ যোগেদিতো বহুত বস্তু, তেওঁলোকে মানে পঢ়া শুনা তেওঁলোকৰ কাৰনে সহজ হৈ পৰে যোনবোৰ বুজি নাপায় আৰু
এতিয়া আঁ বাৰু এইটো কথাওঁ হয় আৰু অঁ আগতে য যিহেতু আমি চিঠি টি বা এনেকুৱা ধৰণৰ কিবা কিবি লিখা হৈছিল কিন্তু সেই যিটো চিঠি লিখা অলপ মানে সেই বস্তুতে আমাৰ বহুত খিনি সময় নষ্ট কৰিছিল, কাৰণ চিঠিয়ে দিওঁতে সেই বস্তু সেই মানুহজনৰ ওচৰত পাওঁতে আৰু সেই মানুহজনে উত্তৰ লিখি আপোনালে পঠিয়াওঁতে প্ৰায় এসপ্তাহৰ বা দছ দিনৰ সময় লাগিছিল, কিন্তু সেই সেই বস্ত। বস্তু খিনি দূৰ কৰিবলৈ মোবাইল বা এয়াৰ, উম মানে আৱিষ্ কৰা হ'ল যিহেতু
উম।
এতিয়া মোবাইলতটো অ তোমাৰ আমি বহুত কামত ইউজ কৰিব পাৰো মানে এই আৰু এনে। এনেকে কিবা বুকিং কৰিব, সেইটো কি ভাবা তুমি?
আৰু অ মোবাইলটোতো এতিয়া চা মোবাইলটোৱে মানে কিছুমান খ মানে উ মোবাইল ফোনে সময়ো বহুত ৰাহি কৰিছে, ধৰ এতিয়া তই ক'লে যে। যে চিঠ আগতে চিঠি লিখাৰ কাৰণে বহুত দূৰ দূৰলে মানে সেই কাৰণে এসপ্তাহ কেতিয়াবা ধৰ দেৰমাহ এমাহও লাগি যায় ন চিটিটো মানে প পাবলে তাৰ আকৌ তাৰ উতৰ টো আহিব লাগিব ন লাই তাৰ তাৰ ফলত এতিয়া আমি যদি মানে হোৱাটছএপ হোৱাটচাপৰ যোগেদি আমি যদি মেজটো দিও তাৰে এক দুই ছে ছেকেণ্ডত মানে লগে লগে মেজৰ ৰিপ্লাইটো পোৱা যায়, ত ইয়াৰ কাৰণে ৰ ৰখিব নালাগে তাৰপা তাৰ পিছতো আমাৰ অনলাইন বেংকিংউ হৈ যায় তাৰ উ কিছুমান এতিয়া দূৰ দূৰ যাব লগা হয়, আগতে আমি বাছ ষ্টেণ্ড বা হওক বা ষ্টেচনত গৈ টিকট আমি কাটিব লগা হৈছিল, ত' এতিয়া আমি অনলাইনতে টিকেট বুকিং কৰিব কৰি পেলাইও ঘৰতে বহি মানে টিকেট বুক বুক কৰিব পাৰি আৰু
অঁ অঁ সেইটোৱে আৰু এতিয়া- আঁহ তাই যেনেকে এতিয়া মোবাইলতটো বহুত ছাত্ৰ ছাত্ৰীৰ কাৰণে মোবাইল টো সুবিধাদায়ক হ কিন্তু বহুত ছাত্ৰ -ছাত্ৰীয়ে সেই মোবাইলটো মানে ভাল ব্যৱহাৰ নকৰে।
আহ।
তই কিবা নেকি।
অঁ ভাল ব্যৱহাৰ নকৰা কিছুমানে মানে। ভাল ব্যৱহাৰ ন অঁ বহুতে সামাজিক মাধ্যয়মত অতিমাত্ৰা সময় কটায় আৰু তাৰ ফলত মানে তেওঁলোকে পঢ়া শুনাতো মনোযোগ দিব নোৱাৰে।
আৰু তেওঁলোকে এ মাকা মাক দেউতাকৰ পৰা ধৰা তোমাৰ মোবাইলতটো লয় কিন্তু সেই মোবাইলতত পঢ়িম যিহেতো কৈ লয় ত মাক দেউতাক বিশ্বাস কৰি দি দিয়ে কিন্তু সেই পঢ়া কাম এৰি কিনে তেওঁলোকে মানে খেল খেলে বা- যি যিদিনা খন।
অ সামাজিক মাধ্যমত সময় উপৱয় কৰে আহ
আহতোৱেই ত তেওঁ আৰু তুমি যেতিয়া ধৰিলা কৰোণ আমিতো কৰোণা টাইমত পাইছো যিহেতু। লন অনলাইন যিহেতু ক্লাছ কৰিছো ত অনলাইন ক্লাছৰ টাইমত কিবা সুবিধা অসুবিধাৰ কথা মানে অ পাইছিলা নে নে সুবিধা। সুবিা বা পাই সুবিধাতো বহুত খিনিয়ে পাইছিলো বাৰু যিহেতু নজনা কথা জানিব পাৰিছিলো কিন্তু কিবা। অসুবিধা পাইছিলা নাই?
অঁ এতিয়া ধৰা সেইটো যোন য যোনটো ক্লাছত আছিল সেইটো সময়ত মানে অঁ বহুতে মানে মোবাইল ফোনটো ধৰা সেইটো সময়ত দি দিছিল। উ ফোনটো কিনি কিনি দিছিল ন ত' তেনেকে বহুতে অনলাইন ক্লাছটো সোমাই লৈ তেওঁলোকে মানে ক্লাছটোত মন নিদি মানে ফোন চলাই থাকে অ এনে- মানে বুজিছো, বুজিছো। পাই কিন্তু মানে বহুত ল'ৰা ছোৱালীয়ে সেইটো সময় কনচেপ্ট বোৰ সিহঁতৰ মূৰত ক্লিয়াৰলি নাই বুলি মই জানো। মানে ভাবো আৰু ত সেইটো অনলাইন ক্লাছৰ সময়ত মানে মানে শিকায় বাৰু ভালকে ব্যৱহাৰৰ কৰিছে কিন্তু যোনবোৰ আছে ন কিছুমান তাৰ ভিতৰত তেওঁলোকৰ মানে বেয়া ব্যৱহাৰো কৰিছে। মানে সঠিক ব্যৱহাৰ কৰা নাই। ত'
সেইবোৰৰ কনচেপটো ক্লিয়াৰ নাই। তাৰ ফলত তেওঁলোকৰ অলপ অসুবিধাও হৈছে যেতিয়া বিদ্যালয় খুলিছিল
অ, সেইটো বাও হয়।
হয়। ত
আটছা বাকী বাৰু ভাল লাগিল।
হা? অ মানে এতিয়া চোৱা মোবাইল ফোন আমাৰ জীৱন মানে সহজ কৰি কৰিছে হয়। কিন্তু ইয়াৰ ওপৰত টো সম্পূৰ্ণ নিৰ্ভৰশীল হোৱা উচিত নহয় মানে মই ভাবো।
অ, হয়-হয়-হয় আৰু আজিকালিতো আমি ধৰা কিবা এটা সৰু এটা শব্দ অৰ্থৰ পৰা কিবা ডাঙৰ এটা টা প্ৰশ্ন উত্তৰলে আজিকালি আমি মোবাইলতে নিৰ্ভৰশীল। কাৰণ মোবাইলে গোটেইখিনি দিয়েই দি যিহেতু ন?
অ, অ। সেইটোৱে। তাকে।
কিয়া
অ-অ-আহ। ঠিক আছে দিয়া তেন্তে।